হেল্ল'। অ' কি কৰি আছা?
ময়ো এনে বহি আছো। তুমি কি কৰি আছা?
মই আৰু এইয়া ৰুমতে বহি আছো। আজি চানডে হয়। ৰবিবাৰ হৈ যে ত'।
উম, এইটোৱেই ৰবিবাৰ। অ' ৰবিবাৰ না মই দেৰিকে উঠিছো। এই এনে বহি আছো বিচনাততে। ৰূমতে আছো মই পাছত কি কৰি আছ এতা
এ এয়া বহি আছো।
অ'। অ', কোৱা।
আজি, আজি কি কিহৰ বিষয়ে আলোচনা কৰিবা বুলি ভাবিছা?
ছ'চিয়েল মিডিয়া ভাবিছোল, ছ'চিয়েল মিডিয়া।
আচ্ছা দে নহ'লে, চুৰু কৰো না কি?
অ' হ'ব দে, মোক সুধি আছিল মানে যেনেকা তুমি ছচিয়েল মিডিয়া চায় আছে ছচিয়েল মিডিয়া টাইম হয়। মানে তুমি কি কি ছছিয়েল মিডিয়া এপ চলা তুমি?
মই মই মানে মই চচিয়েল মিডিয়াৰ মানে যোনটো ইউজ কৰোঁ ন ত' মই। প্ৰায় ভাগ মানে মই ইউটিউব মই ইউজ কৰো বেছিভাগ। ত' ইউটিউব ই আৰু ফেচবুক মানে অলপ চলপ ইউজ কৰো। ইনষ্টাগ্ৰাম অলপ চলপ ইউজ কৰো। কিন্তু মানে ইউটিউবটো মানে ম মানে বেছি ইউজ কৰো। তুমি এনে কি কি ইউজ কৰা?
মোৰ মানে ইউটিউবে মোৰো খালী ইউটিউবে চলোৱা হৈ যায়। মানে ইউটিউবত তোৰ লংগ ভিডিওজবিলাক বেছি দীঘল ভিডিওজ বিলাক
হয়। ত' এইবিলাক মানে ইউটিউবৰ মানে ভিডিঅ'বোৰ চাই ভাল লাগে ন। ত'এনেকুৱা কাৰে হৈ গ'ল। ত' এইবিলাক মানে দেশ বিষয়ত দেশ দেশৰ মানে বিষয় এই বিলাক মানে চাব পাৰি আমি ইউটিউবত। ত' মই মোৰ মতে মানে ইউটিউবে মানে চলোৱাটো বেছি ভাল। ফেচবুক আৰু ইনষ্টাৰ পৰা মানে আৰু টেলিগ্ৰাম ইউজ কৰিব পাৰা। টেলিগ্ৰামো ইউজ কৰিব পাৰা তুমি?
এতিয়া মই ইউটিউবে বেচি চলাওঁ। মানে ইউটিউবৰ পিছত ইনষ্টাগ্ৰাম বেছি চলাওঁ মানে ইউটিউব চলোৱা হয় যে লাষ্টত ইনষ্টাগ্ৰামত মানে তোৰ মানে লগৰ বিলাকৰ ভিডিওজ বিলাক ৰিলচ বিলাক চাৱা যায়, লেকিন ফেচবুক মানে এনে মোৰ খোলায়ে নহয়। ফেচবুক আছে লেকিন ফেচবুক মানে। অ'।
তুমি কি বুলি ভাবা যে কোনটো ছচিয়েল মিডিয়া ইউজ কৰিলে তোমাৰ মানে তোমাৰ তোমাৰ কাৰণে মানে ভাল বুলি তুমি কি কোনটো ভাবা?
মানে তুমি খালি নিজৰ মানে ভাল চলাই আছে কাৰণে নিজৰ অলপমান মানে বৃদ্ধকাৰে চলাই আছে না কিবা বুদ্ধিকাৰে চলাই আছে মানে ভাল তেতিয়াহ'লে ইউটিউবে ভাল হয় তেতিয়াটো মানে ইউটিউব তোমাৰ কাৰণে বেষ্ট হ'ব। কিয় কৰে ইউটিউবত মানে দেশ বিষয়ৰ যিমান থাকে নিউজ। কিবা কিবি চব ইউটিউবতে পায় যায়। ইনষ্টাগ্ৰামতো পায় লেকিন ইনষ্টাগ্ৰাম মাৰ মানে সৰু হৈ যায়। ত' মানে অলপমান চাওঁতে গম গুচি যায়, গমে নাপায় কি হ'ল। লেকিন ইউটিউব মানে ভাল থাকে, অলপ দিটেইল আৰু ইউটিউবত।
হয় আৰু তুমি ছচিয়েল মিডিয়াৰ দৰে তুমি কিমান বন্ধু বান্ধৱী তুমি লগ পোৱা। ত' বহুত এনেকা চিনা মানে পৰিচয়বোৰ হয় ন'।
উম।
বহুত ধৰণৰ লগ পোৱা মানুহ
উম' নৈতিআ
ছ'চিয়েল মিডিয়াত দোৰে দোৰে হয়।
অ' মানে ছ'চিয়েল মিডিয়া বা কি হ'ব মানে তোমাৰ আহ তুমি মানে যেনেকা এক অকলে থাকে ত ছ'চিয়েল মিডিয়া চলাই তুমি দুুনিয়াৰ যিমানো অ', অ' বন্ধু বিলাক আছে চবৰ লগত কথা পাতিব পাৰা মানে কানেকশ্যন থাকে চব লগাত মানে কানেকশ্যন খতম নহয় আৰু আগৰ জমনাত কি হৈছিল যেনেকা খালি ফোন আছিল টেলিফোন আছিল চবৰে তাত নাছিল।
হয় আৰু আ, আগৰ জনমত আগৰ য কিবা আগৰ জামানাত এনেকুৱা আছিল যে মানুহে এনেকা চিঠি লিখি কেনি ত' এনেকুৱা মানে পঠায় আগৰ আগৰ দিনৰ মানে ছ'চিয়েল মিডিয়া মানে এইবোৰ নাই ফোনো ইমান নাছিল টেলিফোনে আছিল খালি। এইটো মানে চবৰ ঘৰত মানে নাই কিছুমানৰ ঘৰত আছে মানে ত' আগৰ আগৰ যুগৰ মানুহবোৰবোৰ মানে এনেকুৱা চিঠিতে মানে লিখি লিখি মানে এনেকুৱা পঠায়। ত, আজি কি হৈছে কি হোৱা নাই এইবোৰ মানে চিঠিতে মানে লিখি লিখি পঠায়।
তেইটামত এই চিঠি লিখাও ত মানে টাইমও লাগে এনেকা চিঠি যাৱা এসপ্তাহ মানতটো লাগি যায় তেতি টাইমো যায় ইয়াৰ পিছত উম, এতাতো মান কি হৈ গ'ল ছ'চিয়েল মিডিয়া ইনষ্টান হৈ গ'ল মানে এক মিনিট দুই মিনিটৰ লগে লগে যদি কথা পাতি পাৰা
হয় তুমি তুমি যতে থাকা তুমি এতিয়া ঘৰত বহি আছা তোমাৰ লগৰবোৰ যেনেৰোৱা এতিয়া ক'ত বা বাহিৰত দেশত আছে। ত, তুমি মোবাইলৰ যোৰিয়তে তুমি তাৰ লগত তুমি কথা পাতিব পাৰা। কি কৰি আছা এইবিলাক এইবিলাক তুমি সুধিব পাৰা।
উম, এটোয় মানে তোমাৰ ছ'চিয়েল মিডিয়াত মানে কি হ'ল মানে তোমাৰ দুনীয়া পুৰা দুনীয়া লগত কানেক্ট কৰি ৰাখে আৰু মানে
হয় পুৰা দুনীয়াাৰ লগত তুমি কানেক্ট কৰিব পাৰা পৃথিৱীত তুমি পৃথিৱীত তুমি তুমি য'তে থাকা তোমাৰ মোবাইলৰ দৰে তুমি কানেক্ট পাৰিবা।
সতোয়ে মানে ছ'চিয়েল মিডিয়াৰ এইটো লাভ হল মানে তোমাৰ আ, অ, চবৰ লগত কানেকচন থাকে পৃথিৱীৰ য'ত থাকে তোমাৰ চবৰ লগ কথা পা থাকা লাচত'ত ইয়াৰ লগত তুমি এণ্টাৰটেইমেন্ট হৈ যায় মানে যেনেকা ইউ ইউটিউব চলে, ইউটিউব চাই লই তাতে অলপ নলেজ লাগে যদি বি
কেতিয়াবা তুমি যদি অলপ আহ তোমাৰ যদি মনটো ভাল নালাগে তুমি ছ'চিয়েল মিডিয়াত ধৰা ইউটিউবত তুমি গান শুনিব পাৰা, তুমি গান শুনিব পাৰা ত' তোমাৰ মনতো ভাল লাগে ন গান শুনিলে
উম' গান, গান শুনিব পাৰে ভিডিঅ' ডান্স কৰিব পাৰে কিবা কিবি মানে তুমি কিবা শিকিবা মন আছে
হয়, হয় তুমি মানে ছ'চিয়েল মিডিয়াত মানে তুমি মানে কি চাবা মানে? তোমাৰ মানে তুমি মানে যি মানে বিচাৰা মানে এইটোকে পাবা। তুমি যদি ছ'চিয়েল মিডিয়া এনেকুৱা বস্তু ন তুমি মানে ভাল বস্তু চালে মই তোমাৰ মানে নিজৰ কাৰণে ভাল ছ'চিয়েল মিডিয়া মানে এনেকুৱা বস্তু তো ভালো আছে বেয়াও আছে ত তুমি চলাব জানিব লাগিব যে মই ভাল বস্তু ইউজ কৰিবলৈ এনেকুৱা তুমি ভাবিব লাগিব যে বেয়া বস্তু মানে ইউজ কৰিব নালাগে মোৰ মতে আৰু ন
উম' থঠক আছে ও' মৰো মানে এইটোৱে ভাল ভালো মানহ কি মাই কি তোমাৰ ভাল বস্তু এটা চলালে তোমাৰে ভাল তুমি বেয়া বস্তু বিয়াতো বিয়া তোমাৰ বিয়া হৈ যায়। বিয়া চচিয়েল মিডিয়া কি আছে মানে বিয়া বস্তুও আছে ভাল বস্তু আছে এইটো তোমাৰ ওপৰত হয়। তুমি উম বিয়া চাই ভাল চাই।
তোমাৰ ওপৰত তোমাৰ ওপৰত কথা তুমি ভাল বস্তু চাবা নে বেয়া বস্তু চাবা। কোনে তোক একো ক ক'ব নোৱাৰে ন ইয়াতে তুমি মোবাইল চলাইছা। এতিয়া তুমি ভাল বস্তু চালে ভাল তোমাৰ নিজৰ কাৰণে ভাল হ'ব। আৰু বেয়া বস্তু চালে তোমাৰ নিজৰ কাৰণে বেয়া হ'ব। ত' এইটো মানে চিন্তা ধাৰণা কৰি কি মানে এইবিলাক মানে ভাবিব লাগে মানে ছচিয়েল মিডিয়া মানে এনেকুৱা বস্তু এইটো এটা মানে তুমি মানে যি মানে চাৰ্চ কৰিবা ন সেইটোকে আহিব। সেইটোৱেই।
ঠিক কৈছে সেইটোৱে। মই এইটো ভাবো আৰু মানে ছ তুমি নিজ ভাল কৰি আছিলা পৰীক্ষাই আছে তুমি য কিবা পৰি মানে তুমি পঢ়া নাই তেতিয়া তুমি চচিয়েল মিডিয়াত কি, কি তোমাৰ একজামখাৰ আছে এইটো কৰিব পাৰে তুমি এইটো ভাল আৰু চিয়েল মিডিয়া কাৰণে।
চোৱা আজিকালিতো এ আই অৰ জামানা হৈ গ'ল তো আৰ চেট জি পি টি জিমিন আই বিলাক মানে আমাৰ একজামৰ উপলক্ষে মানে বহুত মানে সহায় কৰে। ত' আমি একজামত প্ৰায় ভাগ ষ্টুডেন্টেতো ছাত্ৰ ছাত্ৰীসকলে কিবা জেট জি পি টি ইউজ কৰে না নকৰে তুমি?
অঁ, কৰোঁ মই সেইটো মানে জেট জি পি টি ইউজ কৰাৰ কি হয়গৈ মানে না তোমাৰ আ যিমান আছে টপি ইজি ৱেত সমজ বুজাই যায় আৰু
যিবোৰ, যিবোৰ মানে টপিকবোৰ থাকে তুমি খালি টপিকবোৰৰ মানে খালি জেট জি পি টিত ক'লে হৈ গ'ল মানে আৰাম চিৰিয়েল কে আহি যাব ভালকে বুজাই দিব। এনেকুৱা বুজাই যে তুমি মানে টিচাৰেও এনেকুৱা বুজাব নোৱাৰিব যে জেট জি পি টিত যে ভাল কি যেনেকুৱা বুজাই ন।
উম, এইটোৱে, ঠিকে কৈছা।
হয়নে নহয়?
হয় হয় এইটো হয় এইটোতো মেইন হয়। এই কথাবিলাকতো মেইন হয় ছ'চিয়েল মিডিয়াৰ।
হয়।
মইয়ো এইটো ভাবো কি মানে অ' তুমি বিচ্ছেদৰ যেনেকে তুমি কয় ইউটিউব চলাই। মানে ইউটিউবত তুমি কি, কি টাইপৰ ভিডিঅ' বিলাক বিচিছা মানে ভিডিঅ'
মই মানে এনেকুৱা, এনেকুৱা ভিডিঅ' বোৰ চাওঁ যে তোমাৰ লিডাৰশ্বিপ কোৱালিটিবোৰ কেনেকুৱা মানে আমি নিজৰ ভিতৰত মানে কেনেকুৱা আনিব মানে পাৰোঁ এইবিলাক ভিডিঅ' চাওঁ। ত' মানুহৰ লগত কেনেকুৱা আমি কথা পাতিব পাৰোঁ মানে এইবিলাক ভিডিঅ'বোৰ চাওঁ ত' এনে এনেকুৱা ভি ডিঅ মানে মই চাওঁ,। চাই কি মানে মোৰ মই ভাল পাওঁ মানে। ত' তোমাৰ তেনেকুৱাই আৰু মানে এই বিলাক চাই মানে ভাল লাগে।
উম। ঠিক কৈছে, ঠিক কৈছে। মোৰো মানে এ ই, ই বেছি দাৰ মানে তোমাৰ বেছি ইটো, ইটো টপিকচ বিলাক মানে যে তোমাৰ একজাম কাৰনে পঢ়া হৈ যায় হ'লে মানে এইটোবিলাকে চোৱা হৈ যা মানে বেছি একজাম আহিলে ত' বেছি চলোৱা হৈ যায়‌।
মুভি চাব লাগে। মুভি মানে চোৱাটো ভাল। মানে কিছুমান মুভি আছে ন তোমাৰ মানে ইন্সপায়াৰ কৰে ন। এনেকুৱা মুভি মানে আছে ত' মানে চাই ভাল লাগে। কি- ছুমান মুভি আছে এনকা অলপ মানে কমেডি মুভি কমেডি মুভিও চাব লাগে। কেতিয়াবা, কেতিয়াবা ইন্টাৰটেনমেন্ট মানে। ত' মানে কিছুমান মানে- এনেকুৱা মুভি আছে ন ইন্সপায়াৰ কৰা এইবোৰ মুভি মানে চাব লাগে ভাল মানে।
উ ঠিক আছে এতিয়া। আচ্ছা তুমি মানে ডেইলিকে মানে কিমান মানে তুমি কিমান ঘণ্টা চলা ছ'চিয়েল মিডিয়া?
মই ছ'চিয়েল মিডিয়াতো এনেকুৱা পাঁচ ছয় ঘন্টা- সাত ঘণ্টা এনেকুৱা মই চলাও। মানে- ইউটিউবতে মানে মই বেছিভাগ মানে ইউটিউবতে মানে মই দিওঁ মানে।
মোৰো মানে ডেইলি তোমাৰ মৰ- মোৰ মানে ধৰিলে তুমি, মোৰো হৈ যায় মানে পাঁচ ছ ঘন্টাটো নহয় মানে, কামো থাকে না ত মানে চাৰি ঘণ- টা মানটো হৈ যায়। চাৰি চা চাৰি ঘণ্টা, পাঁচ ঘন্টা মান হৈ যায় আৰু। বেছি- ফ্ৰী থাকিলে বেছি মানে চ'চিয়েল মিডিয়া চলা হৈ যায় এনে বহি থাকিলে। একো কৰাটো নাথাকে। কামবোৰ ন- থাকে দুটা। এইটোৱে আৰু এটাতো চ'চিয়েল মিডিয়া চলোৱা হৈ যায় দিন ভৰ।
আটচা।
তাৰপাছত কুকিং ভিডি'অ যেনেকে ভাত চাত বনোৱা হৈ যে চোচিয়েল মিডিয়াত চাওঁ যায় ভাত বনোৱা ভাত গুৰ বিলাক।
হয়। চোচিয়েল মিডিয়াৰ দ্বাৰা তুমি, তুমি ভাত-চাত কেনেকুৱা- কেনেকুৱা বনাবা লাগে? তুমি এতিয়াও তুমি শিকিব পাৰা। যে কিছুমান আছে ন। এনেকুৱা মানে ভাত বনাব নাজানে, ত চব্জিবোৰ বনাব নাজানে, ত তুমি চ- চিয়েল মিডিয়াত ধৰা তুমি চাই চাই কিনে তুমি মানে বনাই- বনাব পাৰা যে কেনেকুৱা বনাই, কেনেকুৱা ষ্টাইলত বনাই? এইবোৰ মানে তুমি চাইকিনে মানে নিজে তুমি কৰিবও পাৰা।
উম ঠিক আছে। মানে ছচিয়েল মিডিয়াৰ- মানে ফাইদাবিলাক বেছি আছে আৰু লোকচান বিলাক কম আছে মানে। পিছলে দিলে, তোমাৰ চাইদলে বেছি আছে। সেইটো মানে তোমাৰ। লেকীন বিয়া বস্তুবিলাক আছে, এইটো কোৱা নাই মানে নাই। আছে যেনেকা, বহু সৰু ল'ৰাবিলাক, বাটচা বিলাক আগৰ পৰা চালে, সৰু টাইম পৰা। তেন্তে আঁদত লাগি যায় মানে, চচিয়েল মেডিয়া চাই থাকোঁতে, চকুবিলাকৰ অলপমান চষ্মা লাগি যায়।
আছে ন? চৈধ্য, পোন্ধৰ বছৰৰ ল ল'ৰা যিবোৰ আছে ন- এইবোৰ মানে, মানে ফোনবোৰ মানে চ-চলাব দিব নালাগে। মানে পোন্ধৰ বছৰ পাৰ হোৱাৰ পাছত, তুমি মানে- টো মানে ইউজ কৰিব পাৰা কিন্তু, যোন যিবোৰ এনেকুৱা- দশ বছৰ, এঘাৰ বছৰ, বাৰ বছৰ এনেকুৱা ল'ৰাবোৰ আছে ন- তো এইবোৰ মানে, এহেতৰ মানে এইবোৰ কাৰণে মানে চচিয়েল মিডিয়াৰ পৰা মানে দূৰত ৰাখিব লাগে। মোৰ মতে আৰু ন?
উম ঠিকে কৈছা, মই এইটো ভাবোঁ মানে, চচিয়েল মিডিয়াৰ পৰা মানে- সৰু ল'ৰাবিলাকে বেছি মানে, এনেকেটো ভাল থাকে, লেকিন মানে ইমান সৰুৰ এজ- জত দিব নালাগে আৰু অলপমান অলপ ডাঙৰ হ'ব লাগে আগত, ইয়াৰ পিছত দিলে ভাল আৰু। লেকিন- এক
পোন্ধৰ বছৰটো মানে পাৰ হ'ব লাগে। ষোল্ল, সোতৰ বছৰ- তাৰ পাছৰ পৰা তুমি মানে, ফোনতটো মানে অলপ চলপ ইউজ কৰিব পাৰা মানে।
অ', ঠিকে কৈছা। মই এইটোৱে ভাবোঁ আৰু। মানে লেকিন চচিয়েল মিডিয়া মানে আ- ফাইদা বিলাক বেছি আছে মানে। সৰুৰ পৰা দিলেও মানে ফাইদা থাকে, লেকিন সৰু পৰা দিব নালাগে। লেকিন দিলেও ফাইদা থাকে। তাৰমানে কি সৰু পৰা বাচ্ছাবিলাক চাই থাকিব, মানে কি মানে পঢ়িবা কাৰে যেনেকা, এটো এ, বি, চি থাকে, নাম্বাৰছ থাকে সেটো বোৰ চাব পাৰে।
হয়, দি দিয়া নহয় আজি, আজিৰ কাৰণে হ'বনে না কি?
উম, তে হ'ব আজি কাৰে হৈ যাব।
হয়, মোৰো তোমাৰ লগ কথা পাতি ভাল লাগিল। আৰু কেতিয়াবা বেলেগ টপিকৰ ওপৰত আমি কথা পাতিম।
অ' দে হ'ব দে মই ৰাখিলো দে দুটা দে দে অ দে 'ধন্যবাদ।